আচ্ছা
এই এনে বহি আছো তুমি
ময়ো তোমাৰ বতাহ খাই আছো আমাৰ পিছ ফালে ঘৰ পিছফালে যে হেল্ল'
অ
হেল্ল' অ আমাৰ ঘৰলে আহোতে যে পিছফালে যে তোমাৰ ডাঙৰ গছ তুমি শুনিছা
অ শুনি আছো কোৱা
শুনি আছো আকৌ
আহ কোৱা কি কৰি আছিলে
মই কৈছো আমাৰ ঘৰলৈ আহোতে যে তুমি যে বাঁহৰ গছখিনি যে দেখিছিলা, তাতে বহি আছ
অ আচ্ছা কৰি আছা নেকি? আহ ময়ো এনেই বিচনাত বাগৰি আছো, অনলাইন জব চব কিবা কৰি আছা
বিচাৰিহে আছো তুমি পাইছা নেকি?
নাই পোৱা তেনেকে ষ্টক মাৰ্কেটিং কৰিব পাৰতো।
ষ্টক মাৰ্কেটিং মই বুজি নাপাও ন কি হয় বুজাই দিবা নেকি অলপ?
অ ষ্টক মাৰ্কেটিং তুমি ধৰা পইচা অলপ ইনভেষ্ট কৰি পেলাই সোণত সোণ কিনি থৈ
উম। তোমাৰ মাতটো আহা নাই।
অ' কোৱা?
মই কৈছো যে ষ্টক অলপ পইচা ভৰাই‌ মই যিমানটো দাম বা? হেল্ল'?
হেল তোমাৰ নেটৱৰ্কটো বেয়া।
এতিয়া শুনিছা?
অ' শুনিছো।
মই কৈছো যে ষ্টক মাৰ্কেট কেনেকুৱা জা তুমি ধৰা সোণ কিনি থৈ দিব লাগে তাত।
সোণ? সোণ কিনি থলে
সোণ মানে ধৰ, হা?
সোণ কিনি থলে কি হব?
এতিয়া যেনেকে সোণৰ দাম বাঢ়ি আছে ন তুমি ধৰা বিছ ত্ৰিছ হাজাৰ টকা সোণ কিনি থলে এক গ্ৰাম সোণত‌ ধৰা এতিয়া এশ টকাই হা
উম।
তাৰপিছত তুমি ধৰা এয়া কিনি থৈ দিলা তাৰপিছত তুমি ধৰা বি এ টি তেনেকুৱাত ইনভেষ্ট কৰিবা, যেতিয়া মানে সোণৰ দামটো বাঢ়িব তেতিয়া তুমি তাত চেল কৰিব পাৰিবা।
অঔ আচ্ছা।
অ' ষ্টক মাৰ্কটত। কিন থব পাৰা।
ফোন নিকিনি তুমি বিটকইনছ কিনিব পাৰা। বিটকইন বিটকইন। বিটকইনছটো এইতো তোমাৰ মানে এটা বিটকইনছৰ দাম এতিয়া ধৰা তোমাৰ আৰে কি কয় দুশ বা তিনিশ টকা, তুমি তেনেকা কিনি চলা সেইটো মানে দাম বাঢ়ি বাঢ়ি গৈ থাক‌ থাকে।
কমি কম লছত নাযায়?
ৰছত মানে কি কেতিয়াবা নামে কেতিয়াবা বাঢ়ে কিন্তু মানে তুমি যেতিয়া ডাওন হব তুমি তেতিয়া বিক্ৰী কৰিব নালাগে যে তিয়া মানে তাৰ প্ৰাইচটো বাঢ়িব সেইটো সময়ত তুমি চেল কৰিলে মানে তোমাৰ প্ৰফিট আছে। শ্বেয়াৰ কিনিব লাগে খালি।
শ্বেয়াৰ কিনিব লাগে?
অ'।
আচ্ছা এইটোতো আমাৰ ইণ্ডিয়াত বেন নহয় জানো?
হেই নহয় ষ্টক মাৰকেটিং কোনে ক'ত বেন কৰ, এইবিলাক লিগেল হয়। বেয়া নহয় নহয়।
ফৰেষ্টটো ফৰেষ্ট কিবা এটা আছে নহয়‌, সেইটো বেন নহয় জানো?
এইবিলাক তোমাৰ থাৰ্ড পাৰ্টি এইবিলাক ব - বেন হৈ আছে, বাকী তোমাৰ ষ্টক মাৰ্কেট তাত মানে কিবা এটা কোম্পানীক বিচাৰি কেনে ধৰি পেলাই ধৰা তুমি এশ চাৰি কিনিছা তাৰপিছত যেতিয়া ধৰা শ্বেয়াৰ বেলেগ কোম্পানী শ্বেয়াৰ ডাউন হব, ‌ তোমাৰো আপ হব সেইটো সময়ত তুমি সেই শ্বেয়াৰ খিনি বিক্ৰী কৰি আৰু যিমানটো দামত কিনিছা তাতকে তুমি মানে চাৰি কেতিয়াবাতো দছ গুনো গুচি যায়গে মানে এটা শ্বেয়াৰৰ দাম এনেকুৱা বাঢ়ে।
অ। কিন্তু পইচাও তেনেকে লাগিব নহয়।
ইমান নহয় তুমি প্ৰথম ধৰা সৰু সুৰাকে দহ বিশছ হাজাৰ টকাতে ইনভেষ্ট কৰিছো তাৰপিছত যেতিয়া তুমি ধৰা পালা। যে বুজি পালা কথা বস্তুতটো কেনেকুৱা।
অ আই দহ বিশ বিশ হাজাৰ টকা কম নে।
আহ।
মমোৰ কামটো বহুত।
কিবা এটা কৰিব হ'লে কিবা এটা ইনভেষ্ট কৰিবই লাগিব।
আছা উম পাৰ্টনাৰশ্বিপ কৰিব পাৰি জান হলে। পাৰ্টনাৰশিপ কৰোঁ।
পাৰ্টাৰশ্বিপ মানে কেনেকে তুমি ধৰা তোমাৰ একাউণ্ট তুম অকলে পাৰ্নাৰশ্বিপত ক কৰিববা এতিয়া। যিমানটো পইচা হ কেতিয়া প্ৰফে লৰ চবুতো এ চিংগল কেে কৰা বেছি ভাল হয় আৰুবিল চাই কিনে।
আতছা মোৰ এইবিলাক। ত ইমান আইডিয়া নাই যে ষ্টক মাৰ্কেটিঙে হওক বা তোমাৰ এনেকুৱা বিটকইনছৰে হওক। এইোৰ মানে মোৰ ইমান তাত নলেজ নাই।
যদি কৰিম বুলি ভাবিছা তেনেহ'লে অলপ অনলাইনত তানে ভিডিঅ'বোৰ চাবা মানে কেনে কি কৰিলে কি হয় কি কিমানো প্ৰফিট উলিয়াব পাৰি। এইবোৰ চাই পেলাই মানে ষ্টাৰটি কৰিব পাৰে মানে
মোৰ তোমাৰ এতিয়া মই চিলাই কৰো যে চিলাই আৰু মেকপ কৰো তাৰ বাৰু মোৰ ইনকামতটো অলপ চলপ ওলাই আছে বাকী যদি বেছি ভালকে কৰিব যাওঁ তেনেহ'লে টপ ষ্টুডিঅ এটা খুলিম চাগে মই। তাতে তোমাৰ বিউটিচিয়ানঞ ৰাখিম। মেকআপ ৰাখিম দেন তোমাৰ পেটিক মেনিক আৰু তোমাৰ।
আচ্ছা তোমাৰ এই চাৰটিফিকেট আ। চি লাগিব নহ কিবা এটা কৰিব হ।
কিন্তু এতিয়া ক'ত বা কৰো তাকে ভাবি আছো আমাৰ মানে তোমাৰ আ তেজপুৰত। ভাল তোমাৰ একাডেমি নাইয়ে মেকআপৰ, মই এতিয়া কৰিব গ'লে মই গুৱাহাটীত কৰিব লাগি
তুমি যদি পাৰা তেন্তে ভাল কৰ'বাত হেৰি কি কয় এনেকে একেৰাবত এ সোমাই লৈ পেলে চাৰ্টিফিকেটখন উলিয়াই লবা তেতিয়াহে তুমি মানে এইখন খুলিব পাৰিবা বুইছা চবিতা খন চাৰ্টিফিকেটখন দৰকাৰী আজিকালি অ চাৰ্টিফিকেট খন লাগিবই ন তুমি এতিয়া কিহৰ বেছত খুলিবা মানে মানুহে তোমাক কিহৰ বেছত ট্ৰাছ কৰিব যে তুমি মেকআপৰ কামবোৰ জানা তোমাৰ কিবা চাৰ্টিফিকেট আছে প্ৰুফ আছে কিবা।
অ আচছা অ সেইটোতো হয় বাৰু
অ ত তুমি প্ৰোফ দেখাব লাগিব মানে তুমি মানে। এ মোৰ চাৰ্টিফিকেট আছে কৰিব পাৰিম এইটো কাম।
উম উম তুমি এতিয়া কি কৰিম বুলি ভাবিছা।
মই তোমাৰ ঘৰতে ফাৰ্মিং আৰু এ কি কয় তোমাৰ এনেকুৱাই কিবা কিবি
ফাৰ্মিং মানে কিহৰ
হাঁহৰ এফালে পুখুৰী আছে পুখুৰীত মীন পালন তাৰ পিছত তোমাৰ মাছৰুম খেতি দিও। এ জেগা বহুত আছে ইনভেষ্ট কৰিব লাগে খালি।
আত্ছা আকৌ তুমি দেখোন মাজতে পলু খেতি কৰিছিল মানে।
পলু কৰিছিলে এতিয়া পলু অনা নাই। বহুত জেমেলা এবিলাক পলু পোহাত মানে বহুত গোন্ধাই আৰু দিনটো খাটি থাকিব লাগে সিহঁতৰ লগত।
আত্ছা মানে সিহঁতৰ লগত লাগিবলৈ বহুত
গোটেই দিনটো লাগিব মানে ৰাতি তুমি। নোকোৱালৈকে মানে সিহঁতক চাই থাকিব লাগিব।
আত্ছা তাকে মই শুনিছিলো তুমি, পলু হেৰি কৰিছা বুলি। লেতাখিনি কি কৰিলা?
সেইখিনি খিনি আছে, থৈ দিছো। তোমাৰ ওলাইছিলে অলপ।
কিমান ওলাইছে?
হেল্ল'।
তোমাৰ আছে তোমাৰ এটা বাকচত আছে আধা খিনি ভালে খিনি আছে তোমাৰ খিনি।
আত্ছা, ঠিকে আছে। মানে তোমাৰ এতিয়া কি আ তুমি যদি এটা পলুৰে খেতি কৰিব যোৱা তেনেহ'লে তাৰো তোমাৰ প্ৰফিট আছে। কিন্তু তোমাৰ এতিয়া উম, যোনটো তাপা সুতাটো ওলাই
চৰকাৰী ন চৰকাৰী ফালৰ পৰা দিয়া মানে তোমাৰ ধৰা যি যত বস্তু দৰকাৰ হয়, চৰকাৰৰ পাই দিয়ে আৰু তোমাৰ পলু পলুৰ দিমটো খালি আমি কিনি আনিব লাগে। পোহাৰ কৰা আকৌ গছ পুলি লগোৱা
উম, তোমালোকৰ ঘৰটো এ পাতটো আছে য যিটো খাই।
তুমি মোক খেতি কৰি থোৱা আছে। অ, আমাৰ ইয়াত আধা বিঘা মাটি সেখিনি খেতি লোৱা কেচেলোপা কেচেলু তাৰপিছত তোমাৰ শিমলু আৰু এৰাপাতৰ খেতি আছে। অ, কিন্তু মানে সেই পুহিব মন মানে বহুত লেতেৰা কৰে বহুত মানে কিবা গোন্ধ মাৰি দিয়ে মানে বহুত অশান্তি। বিহুছা নাই।
আচ্ছা।
মানে চাফা কৰি দিবলে মানে ধৰা তুমি চোৱা চিতা নকৰিলে মানে মৰিও যাব পাৰে বুইছা।
অ, আচ্ছা মানে সদায় তুমি ক্লিন কৰিব লাগিব নে কি?
অ সদায় চাফা কৰি থাকিব লাগে নহলে ধৰা তেন্তে মলবোৰ তলত পৰিয়েই সিহঁত মৰি থাকে।
ইছৰাম। বেয়া তেনেহলে পুহিবলে। বাকী তুমি এতিয়া মুৰ্গী- ৰ্গী আৰু হাঁহৰ দানাবিলাকো পানী আছ-
এ, লক আমাৰ ইয়াত দোকান আছে দোকানৰ পৰা আনি আছো।
দোকান ৰ পৰাই ন আৰু যে তুমি যে যোনটো গাহৰি পোৱালি দিছ- ছিলা সেইটো তোমাৰ কিমানান পৰিছিলে?
তটো মই তোমাৰ তিনি হাজাৰ টকা দি কিনিছিলো।
তিনি হাজাৰ টকা দি কিনিছা, প্ৰফিট কিমান হ'ব?
সেইটো এতিয়া তোমাৰ লগে লগে নোলয় নহয়। সটো তোমাৰ ছয়মাহ সাত মাহ ব নয় এবছৰ ৰখিব লাগিব। এবছৰ পিছত হে প্ৰফিটটো ওলাব।
কিমান মান ওলাব?
কিমান মানৰে থয় আছা মাইকী গাহৰিতটো কিনিম ময়োতো মাইকী গাহৰি মতা গাহৰি হোৱা হয়। এতিয়া ছয় সাত মাহ পিছ- যদি মই মাংসৰ কাৰণে পুহিলো হয় তাৰপিছত যদি তেতিয়া হেৰি কৰো তেতিয়া সাত- ঠি ওঁঠৰ হেজাৰ মান ওলাই এটা গাহৰিৰ।
এটা গাহৰি পা।
অ, এটা গাহৰিৰ কেতিয়াবাতো এটা গাহৰি তোমাৰ দেৰ লাখ এক লাখ এনেককাে চুই দিয়ে।
অ, ৰাম। বহুত ওলাই দেখোন।
অ, অ প্ৰফিত আছে মানে কিন্তু পুহিব জানিব লাগিব মানে।
গাহৰি দাম আছে নেকি?
বহুত দাম আছে মানে জীৱৰ ক্ষেত্ৰত মান গাহৰি তো এ বেছি।
অ অ
পোৱালি হ'লে। পোৱালী কেইটাও মই বিক্ৰী কৰিব পাৰিম তেনেইটাও পুহি নাই কেইটাৰ পৰাও প্ৰফিট এটা আছে।
অ ৰাখা নাপাই তাই নালাগে তাই পইচা পাই লাগে আছে অ
থৈ দিয়া
কোৱা
মই কৈছোঁ তুমি যদি পাৰা তুমিও গাহৰিকেইটামান লৈ বেলেগক পুহিব দি- দিয়া মানে তোমাৰ তেতিয়া পইচা অলপ এ বছৰেক মূৰত বা ছমাহৰ মূৰত
ওলাই থাকিব কিন্তু তোমাৰ এতিয়া। কৰিবলৈ মানে মোৰ মনতটো যোৱা নাই এতিয়া মানে কি পইচাটো ইনভেষ্ট কৰিবলৈ পইচাও লাগিলে নহয় এতিয়া পইচানো মই ক'ত পাম কোৱা? হা।
দুই তিনি হাজাৰ দি এটা গাহৰি কিনা প্ৰথম তাৰ পিছত তোমাৰ বহি হ'লে তাৰ-
সুনা নাই কি কৈছা?
গড় বস্তিত কিনা তিনি হাজাৰ টকা এটা খৰচ কৰি তুমি এটা গাহৰি কিনা গাহৰিটো কিনি- পুহিব দিয়া বাকি তুমি এটো একো খৰচ দিব নালাগে।
দিব নালাগে কিন্তু তোমাৰ সেইটোয়ে যেতিয়া দিবলৈ মানে তোমাৰ গাহৰিটো কিনিবলৈতো পইচা লাগিব ন পইচাটো কপা দিম মই।
অ চোৱা কি কৰিব পাৰা তেনেহ'লে।
তুমি বিজনেচ কৰিব হ'লে তুমি তোমাক পইচাটো আগতে লাগে অ। পইচাটো হ'লে তুমি এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰিবা।
অ কি কৈছা?
মই কৈছোঁ এতিয়া তোমাৰ তাত পইচা থাকিলে তুমি বিজনেছ এটা ডিল কৰিব পাৰিবা ত তোমাৰ যদি পইচা হাতত। পইচা নাথাকে নহ'লে তুমি কেনেকৈনো কৰিবা কোৱা। এতিয়া মোক দেতাই মেকাপ ষ্টুডিঅ'খুলিব দুই লাখ টকাএটা দিম বুলি কৈছে কিন্তু তাৰ ফাৰ্ষ মই তো প্ৰথমতে শিকি ল'ব লাগিব
অ সেইটোৱে শিকি লত। তমাৰ চাৰ্টিফিকখন মানে মেইন দৰকাৰী হ'ব এইখন উলিয়াব পাৰিলে তোমাৰ মানে কামটো কৰিব পাৰিবা ন।
উম সেইটো কাৰণে মানে তোমাৰ এতিয়া অ প্ৰথমতে ভাবিছোঁ শি শিকি লওঁ তাৰপিছত তোমাৰ আৰু দেতাই খুলি দিম বুলি কৈছে। ষ্টুডিঅ'খন তেতাত আমাৰ মানে যোনখন পতে চুবুৰীত মানে আমাৰ মাটি অকন আছে। তাত মানে তোমাৰ দুটা বিল্ডিং কৰিব শ্ৰতদ্ধালাই দুটা কৰিব। ওপৰত এটা কৰিব আৰু তলত। এটা কৰিব তলত তোমাৰ দেউতাৰ যোনতটো মেইল হয় তাৰ তোমাৰ ধান খিনি মানে বিক্ৰী কৰি চাউল বিকি কৰিব দেন তোমাৰ ওপৰত আমাৰ ষ্টুডিঅ' থাকিব ডাঙৰ।
অ ঠিকে আছে। কৰা তেনে ভালে।
তাকে সেইটোকে কৰোঁ আৰু আকৌ তোমাৰ মানে কি মোৰ। অ মোৰ জব কৰিব মন নাই মানে জব কৰিলে কি মিনিমাম এমাউণ্ট দিয়ে ন মোৰ মানে ভাল নালাগে। এ এমাহৰ এমাহৰ মূৰে মূৰেহে দিয়ে তুমি যি মন যায় তাকে কিনিব নোৱাৰা কিনাৰ আগতে তুমি হাজাৰ বাৰ ভাবিব লাগিব যে এইটো।